হেল্ল'
হয়।
অ', কি কৰি আছিলা?
এনেই আছো।
মইো এনেই আছিলো তাকে তোমাক কল- কৰো বুলি ভাবিলো ব্যস্ত আছিলা নেকি তুমি
নাই-নাই মই এনেই আছিলো। কিবা কাম আছিল?
নাই-নাই মই এনে মানে ভাবিলো যে তোমাক আজি মই এটা বিষয়ে প্ৰশ্ন সুধো লি
অ-অ ঠিকেই আৰু কোৱাচোন।
অ অ', তুমি মানে মোক অলপমান ক'ব পাৰিবা নেকি? মানে আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব কি-কি মানে শিক্ষাৰ আমাৰ জীৱনত মানে কি বুলিলে আমি শিক্ষা বুজো? অলপমান কোৱাচোন।
অ শিক্ষা শিক্ষা হৈছে আমাৰ জ্ঞান দক্ষতা নৈতিক্ঞতা আৰু মানে বহুত আহ ৰণ কৰা এক মানে প্ৰক্ৰিয়া ই মানুহ মানে ব বৌদ্ধিক আৰু ম মানসিক বিকাশত সহায় কৰে শিক্ষাৰ সঠিক সিদ্ধান্ত ল'বলৈ মানে শিকায় আৰু তোমাৰ শিক্ষা নহ'লেতো আমাৰ জীৱনত একো কামেই নাই, ন শিক্ষাই আমাৰ সকলোখিনি
উম হুম। ঠিকে কৈছা ময়ো ভাবো মানে শিক্ষাই সঠিক সিদ্ধান্ত লবলৈও আমাক সহায় কৰে। এতিয়া মোক অলপমান কোৱাচোন মানে শিক্ষাক কিয় জীৱনৰ মানে আমি মূল ভেটি বুলি কও কাৰণ বহুত মানুহে কয় ন যে শিক্ষা নহয নহলে একো নাই শিক্ষাই মূল খেতি আৰু শিক্ষাই শিক্ষাৰে আমি ভাল মানুহ হ'ব পাৰিম। বা ডাঙৰ মানুহ হ'ব পাৰিম ভৱিষ্যতে গতিকে তুমি কোৱাচোন শিক্ষাৰ মানে ভূমিকা কি?
হয় - হয় তোমাৰ শিক্ষা জীৱনৰে প্ৰতিটো ক্ষেত্ৰত সফল হবলে মানে আমাক প্ৰয়োজন প্ৰয়োজনীয় জ্ঞান আৰু আত্মবিশ্বাস দিয়ে। ই মানুহক আ আত্মনিৰ্ভৰশীল কৰি তোলে আৰু সম স্যাৰ সমাধান কৰিবলৈ সক্ষম কৰে। তাৰপিছত তোমাৰ আমাৰ যেনেকুৱাই সমস্যা নহওক শিক্ষাইতো আমাক সমাধান কৰিবলৈ বাত অ, দেখুৱাই না সেইবাবেই শিক্ষাক মানে জীৱনৰ মূল ভেটি বুলি মানে মই ভাবোঁ আৰু।
অ - অ আৰু যে মানে তুমি যেনেকে কলা যে মানে। শিক্ষাই আমাক জ্ঞান মানে আৰ্জন কৰাত সহায় কৰে দক্ষতা নৈতিকত টাইবোৰত সহায় কৰে তুমি কি ভাবা মানে শিক্ষাৰ মূল উদ্দেশ্যটো কি মানে?
শিক্ষাৰ মূল উদ্দেশ্য কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাই নহয়, ই তাৰমানে সৎ, সচেতন আৰু দায়িত্বশীল ব্যক্তি গঢ়ি তোলে লগতে আৰু তোমাৰ সমাজ আৰু দেশৰ উন্নয়ন আহৰণ অৰিহণা যোগাব পৰা পৰা নাগৰিক সৃষ্টি কৰে মানে। দেশৰ যিবিলাক উন্নয়ন এয়া আহৰণ হবি যোৰাব পৰা সেইবিলাক তাতো সৃষ্টি থাহ কৰে।
অ - অ এতিয়া মানে বহুত মানুহে ভাবে ন মানে যে বিদ্য়ালয়লৈ যাই কিতাপ পঢ়াই মানে যথেষ্ট এইখিনি শিক্ষা পালে আমাৰ মানে তুমি ভাবা নাই যে মানে অকল বিদ্যালয়ৰ শিক্ষাই বা অকল কিতাপৰ শিক্ষাই যথেষ্ট বুলি মানে মানুহৰ জীৱনত?
এইটোতো কেতিয়াও নহয় মানে বিদ্যালয়ত আমি পাঠ্যপুথিৰ জ্ঞান লাভ হে কৰো অকল কিন্তু জীৱনৰ অভিজ্ঞতা পৰিয়াল আৰু সমাজৰ পৰাও মানে বহুত কথা শিকিব পাৰি। শিক্ষা হৈছে এক আমাৰ আজীৱন চলি থকা এটা প্ৰক্ৰিয়াহে কিন্তু আমাৰ যিবিলাক ঘৰৰ মানুহ সমাজৰ পৰাও মানে আমি বহুত কথা জ্ঞান আয়ত্ব কৰিবও পাৰো আমি সমাজৰ পৰাও জ্ঞান আয়ত্ব কৰিব লাগিব আৰু শিক্ষাৰ পৰাও আমি জ্ঞান আয়ত্ব কৰিব লাগিব।
অ, ঠিকে কৈছা বাৰু তুমি আৰু আহ আধুনিক কালতো মানে আগত যদি আমি চাওক আগতেও মানে শিক্ষা শিক্ষাক ইমান মানুহে গুৰুত্ব দিয়া নাছিল। কিন্তু এতিয়া বৰ্তমান যুগত মানে বৰ্তমান যুগৰ লগত যদি আধুনিক যুগত তুলনা কৰো তেন্ত আমি চাব পাওঁ যে মানে বৰ্তমান যুগত শিক্ষা বহুত বেছি গুৰুত্বপূৰ্ণ আৰু বহুত বেছি প্ৰয়োজনীয় এটি কৰ্ম হৈ পৰিছে। তুমি মোক কোৱাচোন মানে অ, আধুনিক যুগৰ তুলনাত বৰ্তমান যুগত শিক্ষা ইমান কিয় গুৰুত্বপূৰ্ণ।
অ - অ মানে বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। তোমাৰ নতুন - নতুন আৱিষ্কাৰ তাৰপিছত আৰু পৰিৱৰ্তন লগত খাপ খাবলে শিক্ষা অ, মানে অতি প্ৰয়োজন শিক্ষাই মানুহক মানে আধুনিক পৃথিৱীত প্ৰতিযোগি তা কৰিবলৈ সক্ষম কৰে এতিয়া শিক্ষাটো এতিয়া নতুন- নতুন বিজ্ঞানৰ কিমান মানে পাঠ আছে, তোমাৰ প্ৰযুক্তি যোগ দিব পাৰি। মানে শিক্ষা এতিয়া বৰ্তমান যুগত মানে শিক্ষা বিজ্ঞান আৰু প্ৰযুক্তিৰে যুগ বুলি কয়
অ অ বুজিছো বাৰু৷ আৰু তুমি যে মোক কলা যে মানে? অকল বিদ্যালয়ৰ শিক্ষাই যথেষ্ট নহয়৷ বহুখিনি সামাজিক মাধ্যমতো মানে বহুখিনি বস্তু আছে যিবোৰে মানে এ এজন মানুহক ভাল মানুহ হিচাপে গঢ় দিয়ে৷ এতিয়া মানে শিক্ষাই মানুহৰ ব্যক্তিত্ব মানে ব্যক্তিত্ব কেনেদৰে গঢ় দিয়ে বুলি তুমি ভাবা? কেনেদৰে সহায় কৰে শিক্ষাই?
হয় হয় শিক্ষাই মানুহৰ আত্মবিশ্বাস, শৃংখলা আৰু দায়িত্ববোধ বৃদ্ধি কৰে ভাল আচৰণ, নেতৃত্বৰ গুণ আৰু যোগাযোগৰ দক্ষতা গঢ়ি তোলে৷ ফলত এজন ব্যক্তি সমাজত সন্মান সন্মান তোমাৰ বহুত সন্মান লাভ কৰে৷
অ আৰু মানে শিক্ষাই মানে যোনখন আমাৰ সমাজ আছে শিক্ষাই মানে মানে কেনেদৰে সমাজক মানে উপকাৰ কৰে? বা কেনেদৰে ভাল গুণবোৰ দিয়ে? কি খাবা তুমি?
চোবা আগৰ মানুহবিলাকেতো এতিয়াও মানে অন্ধবিশ্বাস, কুসংস্কাৰতে জীয়াই আছে৷ সেইকাৰণে মানে এজন শিক্ষিত সমাজত মানে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অপ অপৰাধৰ মানে পৰিমান কম হয় আৰু মানুহে নিজ ৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সচেতন হয়৷ ইয়াৰ মানে ইয়াৰ ফলত মানে সমাজৰ শান্তি আৰু উন্নয়ন হয়৷
অ ঠিকে কৈছা বাৰু আৰু প্ৰাচীন কালত প্ৰাচীন কালতো আৰু বৰ্তমান যুগতো দুয়োটাতে তুমি চাবা মানে নাৰী সমাজক বেছি গুৰুত্ব নিদিয়ে যদি আমি পুৰুষসকলৰ লগত তুলনাত কৰো তেন্তে নাৰীসকলক ইমান এটা গুৰুত্ব দিয়া নহয় গতিকে নাৰী শিক্ষাৰ কি মানে কি গুৰুত্ব আছে সকলোৰে জীৱনত অলপ কোৱাচোন?
হয় একদম ভাল প্ৰশ্ন সুধিছা তুমি এইটো৷ তোমাৰ অ নাৰী শিক্ষাই এখন সমাজৰ উন্নয়নৰ মূল চাবি কাঠি৷ তোমাৰ এগৰাকী শিক্ষিত মহিলাই পৰিয়ালক সঠিক সঠিক দিশ দেখুৱাব আৰু সন্তানৰ ভৱিষ্যত উজ্জ্বল কৰিব৷তোমাৰ সেয়ে নাৰীৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় আৰু৷
অঁ আৰু এনেই মানে প্ৰযুক্তি এতিয়া মানে বহুত বেলেগ বেলেগ ধৰণৰ প্ৰযুক্তি আহিছে মানে, ধৰা অনলাইন ক্লাছ বা এনেকুৱা বহুত ধৰণৰ মানে বস্তু আহিছে যিবোৰৰ জৰিয়তে শিক্ষাৰ্থীয়ে বা সৰু ল'ৰা ছোৱালীয়ে সৰু ল'ৰা ছোৱালীৰ জীৱনত মানে বহুতখিনি সুবিধা আহিছে৷ গতিকে তুমি কি ভাবা মানে প্ৰযুক্ শিক্ষাত কেনেধৰণৰ পৰিৱৰ্তন আনিছে আৰু কেনেধৰণে মানে যুৱক যুৱতীসকলক সহায় কৰিছে?
হয় হয় এতিয়া তোমাৰ ইণ্টাৰনেটৰ আৰু অনলাইন ক্লাছ তুমি কলে আৰু ডিজিটেল লাইব্ৰেৰী আৰু এ আই ৰ সহায়ত মানে শিক্ষা অতি সহজ এতিয়া আৰু৷ তোমাৰ এতিয়া যিক কোনো ঠাইৰ পৰা মানে নতুন বিষয় শিকিব পাৰে সৰু ল'ৰা ছোৱালীবিলাকে৷তাৰপিছত এই শিক্ষা ৰ গুণগত মানো বৃদ্ধি কৰিছে৷
উম আৰু এ এতিয়া যেনেকে অনলাইন শিক্ষা বহুত বেছি প্ৰচলন হৈ পৰিছে৷ বহুত মানে অ সকলোতে আমি অনলাইন শিক্ষা দেখিবলৈ পাওঁ৷ মানে বিদ্যালয়ৰ লগতে অনলাইন শিক্ষাও বহুত বহুত ল'ৰা ছোৱালীয়ে লাভ কৰে৷গতিক কে অনলাইন শিক্ষাৰ সুবিধা কি সুবিধা মানে কি কি আছে মানে যদি তুমি অ এনে বিদ্যালয়সমূহৰ লগত তুলনা কৰা৷
অনলাইন শিক্ষাৰ জৰিয়তেনে ঘৰত বহিয়ে বিশ্বৰ ভাল শিক্ষকৰ পৰা শিক্ষা লাভ কৰিব পাৰি সময় আৰু ধন দুয়োটাই ৰাহি হয় লগতে মানে নিজৰ সুবিধা মতে অন অধ্যয়ন কৰিব পৰা যায়।
অ' আৰু উম, যেনেকে মানে তুমি কলা বহুত বিষাই আছে। আৰু আমি চবেই জানো মানে যিকোনো বস্তু এটা ভাল দিশো থাকে, বেয়া দিশো থাকে যদি অলপ কোৱাচোন মানে অনলাইন শিক্ষাৰ সুবিধা যেনেকে আছে, তেনেধৰণে অসুবিধাও কিবা আছেনে।
হয়-হয় অসুবিধাও আছে, সকলোৰে ওচৰত ইন্টাৰনেট বা তোমাৰ ডিজিটেল সু-সজুলি নাথাকে ন' তাৰপিছত তোমাৰ দীঘলে সময় সময় দীঘ দীঘলীয়া সময় মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ওপৰতো বহুত প্ৰভাৱ পৰে বহুত বহুত মানে সময়। মনোযোগৰ মনোযোগো বিচলিত হয়, মানে সময়ৰো বহুত এনেই যায় আৰু তোমাৰ, তোমাৰ মোবাইল বা কম্পিউটাৰ চলালে। বহুত স্বাস্থ্যৰ ওপৰত বহুতখিনিয়ে প্ৰভাৱ পৰে।
অ, ঠিকে কৈছা। আৰু উ এতিয়াতো আমি শিক্ষাৰ বিষয়ে কথা পাতিব পাৰো, এতিয়া মানে তুমি অলপ কোৱা মানে শিক্ষাৰ্থীসকলৰ বাবে কিবা এটা কোৱা মানে অ' শিক্ষাৰ্থী কি-কি এনেকুৱা গুণ থাকিব লাগে যাতে আমি তেওঁলোকক ক'ব পাৰো য'ত তেওঁলোক এজন আহ আদৰ্শ শিক্ষাৰ্থী বুলি
হয়-হয় এজন শি আদৰ্শ শিক্ষাৰ্থীৰ পৰিশ্ৰমী শৃংখলা শৃংখলাবদ্ধ, সৎ আৰু সময়ানুবৰ্তিত হোৱাটো উচিত তেওঁ মানে সদায় নতুন কথা শিকাবলৈ আগ্ৰহী হ'ব লাগিব তোমাৰ শি শিক্ষক আৰু দাং ডাঙৰ সকলক আহ সন্মান কৰাও এজন ভাল শিক্ষাৰ্থীৰ গুণ আৰু
অ', -অ' ঠিকে কৈছা আৰু শিক্ষাৰ ক্ষেত্ৰত আহ শিক্ষকসকলৰ আৰু অভিভাৱক সকলৰ। মানে কি, কি ভূমিকা আছে শিক্ষাৰ ক্ষেত্ৰত দুয়োটাই একেলগে বুজাই দিয়াচোন।
হয়-হয় শিক্ষা সকল কেৱল জ্ঞান দিয়াই নহয় তেওঁলোকে চৰিত্ৰ গঢ়ি তোলে, তাৰ পিছত তোমাৰ আহ তেওঁলোকক সঠিক পথ দ-দৰ্শনত। দৰ্শন কৰে আৰু জীৱনত সফল হ'বলৈ অনুপ্ৰেৰণা দিয়ে। এজন ভাল শিক্ষকৰ সমাজৰ অমূল্য সম্পদ। তাৰপিছত যোন আৰু অভিভাৱকৰ ভূমিকা অভিভাৱকসকলে সন্তানৰ প্ৰথম শিক্ষা। ক হয়নে নহয় আৰু তোমাৰ তেওঁলোক ভাল অভ্যাস নৈতিক মূল্যবোধ আৰু শৃংখলাৰ শিক্ষা দিয়ে। তাৰ পিছত লগতে সন্তানৰ অধ্যয়ন উৎসাহিত কৰি ত সফলতাৰ পথ দেখুৱাব। হ'লেও তেওঁলোকে মানে অভিভাৱকসকলৰ ভূমিকা
অ', -অ ঠিকে কৈছা। আজিৰ আমাৰ মানে আমি যিখিনি আলোচনা কৰিলো শিক্ষাৰ বিষয়ে মই ভাবো যে ইয়াৰ পৰা মই বহুখিনিয়ে তথ্য লাভ কৰিলো শিক্ষাৰ বিষয়ে। অ' মই আশা কৰিম যে তোমাৰ লগত যাতে মই আগলৈও এনেকৈয়ে কথা পাতি পাৰো বেলেগ বেলেগ বিষয়ত দিয়া ধন্যবাদ আজিলৈ।